শুনিছো, শুনিছো তুমি শুনিছা?
হয় ময়ো শুনিছো, ভালে আছা?
অ', ভালে আছোঁ।
অ', ময়ো ভালে আছো কি কৰিছা হয় চাহ খালোঁ।
অ', খালো খালো অ',
কি কৰি আছা পিছে?
এতিয়া এনেই মোবাইলে চাই আছিলোঁ।
অ', মই মানে ভাবি আছিলো এনে আৰু অলপমান মই ভাবিলো তোমাকে ফোন এটা কৰো বিহুৰ বিষয়ে মই কথা পাতো নে কি কোৱা?
অ', পাৰি পাতিবলৈ অ',
মানে যিহেতু বিহু আমাৰ প্ৰধান সং সংস্কৃতি বুলিয়ে ক'ব পাৰি মানে বিহুকে আমাৰ অসমৰ পৰিচয় মানে বিহুৱে আমাৰ উম, অসমৰ পৰিচয় দিয়ে বা আমি বহুতো আমাৰ ত মানে জাতীয় উৎসৱ।
উম, হয়, হয়।
বাৰু তুমি অ' বিহু কেইটা জানানে?
বিহু তিনিটা আছে হেৰি মাঘ বিহু, কাতি বিহু আৰু সেই ৰঙালী বিহু।
হয়, ঠিকে।
আৰু আৰু আন কে কেইটামান নামো কয় ৰঙালী বিহুটো, বহাগ বিহু বুলি কোৱা যায়, কাতি বিহু কঙালী আৰু মাঘ বিহু ভোগালী বুলি কোৱা যায় সেইকেইটা
অ', গ'ম পাইছো মানে মই জানো এই বিষয়ে তুমি ভাল কথাই কৰা আৰু মানে এয়া উম, মোৰ বহাগ বিহুতটো মানে সকলোতকে বেছি ভাল লাগে। মানে যিহেতু বহাগ বিহু অসমীয়া নৱবৰ্ষৰ আৰম্ভণিৰ উৎসৱ। মানে এইখিনি সময় আমাৰ অসমীয়া যি নৱবৰ্ষ সেইটো আৰম্ভ হয়। আৰু মানে এই সময়ত প্ৰকৃতি সেউজীয়া হৈ উঠে আৰু মানে মানুহ নতুন বছৰৰ শুভেচ্ছা বিনিময় কৰে। এইখিনি সময়ত মানে আহ সৰুৱে ডাঙৰ ডাঙৰক আশীৰ্বাদ লয় বা ডাঙৰে সৰুক বিহুৱান দিয়ে। তাৰোপৰি মানে বিভিন্ন ধৰণৰ জা জলপান খাই বা একেলগে মিলি পিনে মানে এই উৎসৱটি পালন কৰে।
হয়, হয়, অ'। চোৱা এই তিনিটা বিহুকে মানে খেতিৰ লগতো তুলনা কৰে গ'ম পোৱা নে এইটো?
হয়, হয়, গ'ম পাওঁ মানে বিহুতটো এটা কৃষি ভিত্তিক উৎসৱ।
অ', হয়। এইে বহাগ বিহুটো সে কি হেৰি মাঘ বিহুটো মানে হেৰি খেতি আৰম্ভণি সময়টোৰ লগত তুলনা কৰা হয়। এনেকে কাতি বিহুতো খেতি খিনি যেতিয়া ডাঙৰ হৈ গজি থাকে তেতিয়া সেটো তুলনা কৰা হয় লগতে শেষত হেই ৰঙালী বিহু যোনটো হেৰি কাটোতে হেৰি কৰা হয় তুলনা কৰা হয়।
হয় ঠিকেই কৈছা। আৰু মানে বিশেষকৈ বহাগ বিহুতটো সাত দিন পালন কৰা হয় প্ৰথম দিনা গৰু বিহু এই মানে এই বিহুটিত আ গৰু প্ৰথম দিনা গা মানে গা ধুৱাই তাৰোপৰি উম, মাহ হালধিয়ে গা ধুৱাই বা গধূলি মানে আ নতুন পঘাৰে বান্ধে মানে বিভিন্ন ধৰণৰ উৎসৱ পালন কৰা হয় আৰু পিছদিনা মানুহ বিহু। মই যেনেকৈ কৰো সৰুে ডাঙৰক আৰ্শীৰ্বাদ সেৱা কৰে। তাৰপৰি ডাঙৰে সৰু আৰ্শীৰ্বাদ হিচাপে বিহুৱান দিয়ে। এনেদৰে এই বহাগ বিহু ি পালন কৰা হয় আৰু বিভিন্ন ধৰণৰ বিহু আছে মানে সাতটা সাতটা দিনত পালন কৰা হয় দিয়াচোন।
অ', হয় অ তুমি হেৰি উজনিৰ হয় নে নামনিৰ হয়?
মই নামনিৰ হয়।
অঁ'। মানে উজনিৰ ফালে বেলেগকৈ পতা হয় নামনিৰ ফালেও বেলেগকৈ পতা হয় সেইকাৰণে সুধিছিলোঁ।
হয় হয় ঠায়ে ঠায়ে মানে বেলেগ বেলেগকৈ পতা হয়।
অ', চোৱা গৰু বিহুত মানে আমাৰ ফালে মই উজনিৰ মানে আমাৰ ফালে হেই গৰুক গা ধুৱাই তাৰ পিছত পূজা চূজা কৰি খাব দিয়ে লগতে কয় গৰু খা বেঙেনা খা মাৰে সৰু বাপেৰে সৰু তই হবি বৰ গৰু সেনেকে পূজা চূজা কৰে অলপ চলপ তাৰপিছত দ্বিতীয় দিনৰ হেৰি মানুহ বিহু পালন কৰা হয় যোনদিনাখন চব মানুহে মানে অসমীয়া মানুহখিনিয় গা চা ধুই মেলি উম, নতুন কাপোৰ পিন্ধে ব্লেচিংছ লয় ডাঙৰ মানুহৰ পৰা আশীৰ্বাদ কৰে সেইবোৰ কৰে নতুন কাপোৰ পিন্ধে সেইবোৰ তাৰপিছত সেনেকেই নতুন পিঠা মানুহে তাৰপিছত লাডু সেইবোৰ চব খায়।
হয় মানে তুমি কোৱা মতে আমাৰ ইফালে এনেকয়ে পালন কৰিলে আমাৰ ইফালে কোৱা হয় যে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা আহ মানে বিভিন্ন ধৰণৰ উম সকীৰ গ মানে গীত গাই বা বিভিন্ন ধৰণৰ কবিতা এনেকৈ সি কৰে আৰু মানে আনন্দ উল্লাস কৰে। আৰু এই বহাগ বিহু মানে বহাগ বিহুতৰ কথাাতনো কলোৱে আমি আৰু এই মাঘ বিহুতটো যে এইখিনি সময়ত মানে বিভিন্ন ধৰণৰ পিঠা পনা হওক আহ লাৰু লাৰু লাৰু হওক বা তাৰপৰি মানে বিভিন্ন ধৰণৰ পিঠা বনোৱা হয় এইখিনি সময়ত মানে অ' অ', মানে মাহঁতে আমাৰ কেইদিনমান আগৰ পৰাই মা আইতাহঁতে মানে এই লাৰু পিঠা বনোৱাত লাগি পৰে বাৰু তুমি এইবোৰ খাই ভাল পোৱা নে?
অ', ভাল পাওঁ বেছিকে মই নাৰিকল লাডু টো খাই ভাল পাওঁ।
হয় হয় মোৰো বহুতেই ভাল লাগে নাৰিকল লাৰু আৰু নাৰিকল পিঠাটো।
অ', হয় আৰু মই এটা দেখো কি হেৰি আমাৰ উজনিৰ ফালে বেছিভাগ হুঁচৰি গোৱা হয় সেইফালে হুঁচৰি গোৱাই নেদেখো মই। সেইফালে নহয় ন?
নামনিৰ পিনে হুঁচৰি নাই নাগায়।
অ, আৰু মই দেখামতে মানে হুঁচৰি নাগায় কিন্তু হেৰি পেণ্ডেল বনাই কিনে ফাংচন সেইবোৰ বহুত হয় বিহু প্ৰগেমৰ। আমাৰ ফালে হুঁচৰি ফাংচন দুটাই হয় বাৰু।
হয়, আমাৰ এইফালে অকল উম ফাংচনটোয়ে হয়। আৰু মানে যেনেকৈ আমি যেনেক কৰো এ কাতি উম ব'হাগ বিহুৰ মাঘ বিহুতো তেনেদৰে
উম।
যিমান আমি উল্লাস উল্লাসেৰে মানে এই দুটা বিহু পালন কৰো সেই হিচাপে কিন্তু কাতি বিহুটোৰ আমাৰ ঠাণ্ডা বা শান্তিপূৰ্ণভাৱে পালন কৰা হয় কাৰণ এইখিনি সময়ত মানে কৃষকৰ উম যিটো ভঁৰাল থাকে মানে খালী হৈ থাকে বা তেওঁলোকৰ অলপমান এইখিনি সময়ত মানে খেতি কটা নহয় সেইয়েহে মানে এইটো আ এইটো বিহুতৰ মানে ঠাণ্ডা শান্তিভাৱে পালন কৰা হয় আৰু মানে তুলসীৰ ওচৰত, খেতি-পথাৰত, অ গাঁৱত মানে দেখা পোৱা যায় যে তেওঁওলোকে আকাশ বন্তি জ্বলাই। আৰু মানে প্ৰাৰ্থনা কৰে যে উম আমাৰ যিটো এইবাৰ খেতি আছে সেইটো মানে ভালদলে হয় বা ভাল ফল লাভ কৰো। আৰু মানে আকাশ বন্তি জ্বলাই পিনে এনেকৈ অ আমাৰ এইফালে এটা গান গাই উম তুলসীৰ তলে তলে মৃগ পহু চৰে নামৰ গান এটা গাই বা বিভিন্ন ধৰণৰ গান গীত গাই পিনে এনেকৈ উম পূজা অৰ্চনা কৰে বা প্ৰাৰ্থনা কৰে। কিন্তু আজিকালি এইটো মানে চহৰত দেখিবলৈ পোৱাটো কঠিন হৈ পৰিছে কাৰণ মানে সক সকলোৰে ইমান সময় নাথাকে ব্যস্তপূৰ্ণ জীৱনত। যে সকলোৱে মানে উম হয় বন্তি জ্বলাব।
আৰু এইফালেতো মানে বিহুটো এটা বিজনেছ টাইপৰ হৈ গৈছে ক'বলে গ'লে। কাৰণ কিছুমান বিহুদল চোৱা পইচা নিদিলে মানে ইহেতি বিহু ফাংচন কৰিবলে নাহে এনেকুৱা বহুত চিষ্ট চিষ্টেম মানে আৰু তুমি চোৱা গায়কখিনি গায়কখিনি এনেইটো গান গাব নাহে পইচা দিলেহে আহিব সেইটো এটা এটা ফালৰ পৰা গুৱাহাটী ফালে মানে চহৰৰ ফালে মানে এটা বিজনেছ টাইপৰ নিচিনা হৈ গৈছে তোমাৰ মতে তুমি কি কোৱা?
হয় ঠিকেই কৈছা, মোৰ মতে দেখোন বিহুটোৱে নহয় আজিকালি যিবোৰ উৎসৱ বা যিয়েই নাথাকক চব মানে এটা ব্যৱসায়ী টাইপ ব্যৱসায়ীৰ নিচিনাইয়ে হৈ গৈছে। আৰু মানে উম এই বিহুৰ জৰিয়তে বহুতেই নিজৰ জীৱিকা অৰ্জন কৰি আছে তুমি যেনেকৈ কৰা বিহুদল হওক বা আ যিবোৰ গায়ক আছে সেইবোৰেও ব্যৱসায়ৰ জৰিয়তে মানে পইচা লয়। আৰু মানে উম এই গীত আৰু বিহু দলৰ সকলেই নহয় মানে আজিকালি চহৰত বহুতো মানে একোটা মহিলাসকলে একোটা গোট তৈয়াৰ কৰি পিনে আ পিঠা-পনা বা লাৰু বেচি বেচি বেচি পিনেও মানে জীৱিকা অৰ্জন কৰি আছে বা এইখিনি সময়ত মানে তেওঁলোকে আ, এইবোৰ বেচে যাৰ ফলত তেওঁলোকৰ মানে এটা যিটো জীৱিকা আছে বা তেওঁলোকে মানে স্বাৱলম্বী হ'ব পাৰিছে।
উম হয় হয় আৰু এই ভোগালী বিহুত ৰাতিপুৱা সেইফালে মেজি জ্বলাই নাই?
হয় হয় জ্বলাই আৰু ভোজ-ভাতো খাই ৰাতি।
অ, ভেলাঘৰ সেইবোৰ বনাই ন?
হয় হয় বনাই। তোমালোকৰ পিনে বনাই নে?
অ বনাই বনাই। থাকি পাইছানে ভেলাঘৰৰ ফালে?
অ থাকি পাইছো।
অ বেৰ-চেৰ চুৰ কৰে নে, সেইবোৰ হয় নাই সেইফালে হাঁহ
হয় হয় হয় হয়।
অ'।
বাৰু তোমালোকৰ পিনে কি কি হয়?
আমাৰ ফালে প্ৰথম মানে সেই, ৰাতি মানে চবে চুৰ কৰিব যায়, ল'ৰাখিনি মানে বেৰ চেৰ হাঁহ চাঁহ সেইবোৰ চুৰ কৰে। ৰাতি পা পাৰ্টি কৰে আৰু সেনেকুৱা টাইপে ভেলাঘৰৰ ভিতৰত, মাংস মাংস বনাই, ৰাতিপুৱা মেজি জ্বলাই। তাৰপিছত ভোজ ভাত খাই, ৰাতিপুৱা চবেই মিলি কিনে, গোটেই গাঁৱ মিলি কিনে একেলগত খাওঁ।
অ' বুজিছো মানে বহুতেই মানে আনন্দৰে পালন কৰা হয়, এইটো উজনিয়েই হওক বা নামনিয়েই হওক।
অ' হয়।
উম। আৰু মানে গামোচাৰ গুৰুত্বটো বহুতেই গুৰুত্বপূৰ্ণ ন এই বিহু সময়ত মানে, উম, ক'বলৈ গ'লে গামোচাটো আমাৰ বিহুৱে হওক বা অসমীয়াৰ হওক প্ৰাণ বুলি ক'ব পাৰি, যদি কোনোবা এজন লোকক সম্বৰ্ধনা জনাব লাগে, তেন্তে গামোচা ব্যৱহাৰ কৰা হয়, বা যদি কোনোবা মানে ডাঙৰ আলহী আহে সেই তে তেন্তে মানে তেওঁলোকক মানে যেতিয়া আমি সম্বৰ্ধনা জনাও, সেইটো মানে আমি এখন গামোচা দি পিনে জনাও। তেতিয়া মানে আমাৰ যিটো এটা অসমীয়াৰ পৰিচয় সেইটো মানে বহন হৈ যায়।
উম হয়।
আৰু আজিকালি যিটো মানে বিহু আছে, সেইটো আকৌ অসমতে নহয় বিভিন্ন ঠাইত মানে অসমৰ বাহিৰতে হওক, আমাৰ দেশৰ বাহিৰতো বহুত প্ৰচলন আহিছে। আৰু বিশেষকৈ যিবোৰ বিদেশী আছে। সেই কৰি মানে আমাৰ যিটো অস অসমীয়া প্ৰথা মানে টো বিহু আছে, সেইটো বহুতেই ভাল পায়।
উম, হয়।
হয়। বাৰু তুমি এই বিষয়ে জানে?
ইমান নাজানো এইখিনি বিষয়ে।
অ' বুজিছো। মানে আমাৰ বিহুতো আজিকালি অকল অসমতে নহয়, অসমৰ বাহিৰতে হওক বা দে ৰ বাহিৰত হয় মানে সকলো ঠাইতে মানে এটা গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে, বা সকলোৰে মনত এটা মানে আ স্থান লাভ কৰিছে।
উম, হয় হয়।
আৰু মানে আজিকালি দেখা গৈছে যে যিবোৰ নৱ প্ৰ্ৰজন্ম আছে, তেওঁলোকে মানে এই বিহুতো আগুৱাই নিব পৰা নাই। কিন্তু তেওঁলোকে যদি অলপমান চেষ্টা কৰে, তেন্তে হলে তেওঁলোকে এই বিহুতটো আগুৱাই আগুৱাই নিব পাৰিব বাৰু তুমি এই বিষয়ত কি মতামত?
হয় হয়, আজিকালি বেছিভাগ মানে ইমান নাজানে, সেইবোৰ ক'ব গ'লে আগৰ দিনৰ মানুহবোৰে চব ভালকৈ জানে কৰি পেলাই। আজিকালি নতুন যোনখিনি আহিছে প্ৰজন্ম সেইবোৰ চব মোবাইলতে ব্যস্ত হৈ থাকে। মানে মোবাইল অহাৰ পিছত এই এ আই মোবাইল এইবোৰ চব সিহঁতক খাই দিছে আৰু একো মানে ইহঁতে কাম কৰিবও নিবিচাৰে শিকিবও নিবিচাৰে, এনি টাইম মোবাইলতে লাগি থাকিব বিচাৰে।
হয়, ঠিকেই কৰিছা। বাৰু আজিলৈ সামৰিছো তোমাৰ কথা মোৰ যথেষ্টখিনি জ্ঞান লাভো হল, ভালো লাগিল।
অ' হয়।
দিয় হ'লে, ধন্যবাদ।
অ'।